হেল্লৌ'
অঁ' কি কৰিছা?
অঁ' এ আছিলো, তুমি?
ময়ো এনেই আছিলো।
অঁ' খাবা কে অঁ' এই খালো খালো, তুমি খালা?
অঁ' খালো খালো।
অঁ' আৎচ্ছা। তুমি কি কৰি আছা এতিয়া?
অ এতিয়া এনেই ফন চাই আছিলো আৰু।
অঁ' ফন কি ৰীল চাই আছিলা নেকি?
হাঁ হাঁ ৰীল চাই আছিলো।
অঁ' এই আজিকালি সেয়াই আৰু ন, অঁ' ৰীলে। এনেই, এনেই থাকিলে ৰীলে ইনষ্টাগ্ৰাম ৰীল-
হাঁ সেইয়ে আৰু নাচোৱাকো থাকিব নোৱাৰি একেবাৰে-
অঁ' আৰু মানুহৰ মানে সেই নিচা লাগি গৈছে ন চালে এটা চল এটা চ চাই চাই। তেনেকে এঘন্টা দুঘন্টা, উম'। পাৰ হৈ যায় গমেই নাপাওঁ, কেনেকে গুচি যায়। উম' সেইটোৱে আজিকালি আহিল যে- তাকে চকু তকো মোৰে চচমা লাগি গৈছে। মোবাইল-
অঁহঁ' হঁ' মোৰো ফোন চাই চাই মোৰো চচমা লাগিছে।
অঁ হেই। সেই সৰু পোৱালি বিলাকৰ চচমা লাগি লাগি যায় আৰু।
অঁ এই আজিকালি সৰু সৰুৰ পৰাই পোৱালিকক একদম মোবাইল দি দিয়ে আৰু।
অঁ সতো সেইকাৰণে সৰু পৰাই চচমা লাগি যায় যে ইমান ইমান পাৱাৰৰ।
ভাত খাওঁতেো মোবাইলটো লগাই ল'ব মোবাইল নহ'লে নাখায়েই।
অঁ মোবাইলটো চাই চাই একেবাৰে চব কৰিব সিহঁতৰকে আজিকালি সৰুতে একে ইনষ্টাগ্ৰাম একাউণ্ট ফেচবুক একাউণ্ট।
ন আৰু ভিডিঅ চিডিঅ' বনাই থাকি সৰু পোৱালি বুঢ়া মানোজ চবেই বনাই একদম।
অঁ! কব নালাগে স্কুলত যোৱা পোৱালি বিলাকৰ বেছিয়ে হেৰি হৈ গৈছে মানে- এই ফোন চাই কিবা কৰে।
অঁ স্কুলৰ লগ ফোন লৈ যায় নেকি স্কুল ইউনিফৰ্মতো বনাই স্কুলতো বনাই।
উমঁ মনে মনে লৈ যায় ন কিছুমান বদমাচি কৰো বুলি।
উমঁ সেইটো এই।
এয়া কিছুমানৰ ক্ষেত্ৰত ভাল পঢ়া শুনা কৰিলে ভালেই সিহঁতে
অঁ ইসেইটোৱে ভাল ভাল কামত লগালে ভালেই আৰু
উমঁ সিহতে সোনাকে হেৰি কৰি থাকে আৰু পদ্মাশ্ৰী কৰিব কিবা কৰিব।
উমঁ সিহঁতৰে লছ হ'ব আৰু।
আৰু সৰু বুজিও নাপায় কি ভাল কি বেয়া। তেনেকেই লাগি থাকিব ফোনটোৰ লগত।
সেইটো হয় আৰু আজিকালি আগৰ নিচিনাতটো খেলাতো নায়েই।
অঁ বাহিৰত খেলা না নেদেখোয়ে আগতে কিমান খেলিছিলো আমি। আজিকালি চব খাই মন অঁ আজিকালি মানে স্কুল স্কুলৰ পৰা আহিয়ে মানে কেনেকে মোবাইল টো লওঁ। কেনেকে ভাতখনো পাই দেনা
নোআহ।
ভাত ভাত চাত নাখাব আহি পেলাই খালি মোবাইলটো ল'ব ল'বই ল'ব একদম। ৰেষ্ট তেনেকে মোবাইল তোকে চাই থাকিব নামচে ক'বও নোৱাৰো কাজিয়া কৰিব ঘৰত।
সেতোয়ে আৰু।
সেয়া হে আৰু ঔকে। বেয়াও হয়ঁ এনেকে মান বেমাৰ বেমাৰ চকু বেমাৰ হ'ব। কিবাও - মেণ্টেলিও কিবা কিবি যদি বেয়া নিউজ পায় কিবা পায়। তেনেকে ইনফ্লুয়েন্ঞ্চ হৈ যায় ন।
সেইটোয়েটো আৰু গ'মো নাপায় ন কোনটো সঁচা কোনটো মিছা।
অঁ! আৰে সৰু সৰু পোৱালি থাকে বুজি নাপায় কি ভাল কোনটো হেৰি কোনটো বেয়া। তেনেকেই চলি ৰব। পোৱালি ল'ৰা আৰু কি আলহী খাব আহিলেও মোবাইলটো চাই থাকিব।
উমঁ কথা পাতিবলৈ টাইমেই নাই খালি মোবাইল ধৰ।
অঁ কথা পাতো কথা বোলে শুনো ডাঙৰে কি কৈছে এইবিলাক নাই। ডাঙৰ বিলাকে চাই থাকে আৰু আজিকালি ফেচবুক চাব ইনষ্টাগ্ৰাম চলাব।
উমঁ।
কোন তাকে আও। ভালো বাৰু কিছুমান ক্ষেত্ৰত মানুহবিলাক কানেক্টেড থাকে ন, এইবিলাক কিছুমান ক্ষেত্ৰত আও হেৰি হৈ যায় খালি।
হেৰৌ।
উম' তুমি ব্লগ শ্লগ বনোৱা নেকি আ? অ নহয় আজিকালি চবে বনাই নহয়। কওঁ ত, একেবাৰে বোৱাৰীয়ে ছোৱাৰীয়ে, একদম ছোৱালী বিলাকে ল'ৰা বিলাকে।
পইচা পাই ন বনালে আজি
অ একদম, পুৰা বনাই একদম, কি খালো কি কৰিলোঁ।
উম।
চাইয়ো থাকো সেইবিলাকে।
সেইটোৱে আৰু এইবিলাক দিয়া পৰা প্ৰিভেচীটো নোহোৱাই হৈছে।
অ আৰু মানুহ বিলাকে উম 'অকমান নিজৰ হেৰিটো ৰাখিব লাগে, চব তেনেকে কৰিব নালাগে। কিন্তু প্ৰিভেচীটো মানে মেইনটেইন কৰি পেলায় দিয়ে কিবা দে, ভিডিঅ' দে।
ক'ত আছে, কি কৰিছে, কি খাইছে কিমান, চব একেবাৰে একোৱেই নাথাকে।
চব কব, ক'ত ঘৰ, কি কৰে।
উম 'হোম টুৰ দিয়ে, হোম টুৰতটো একো মানে চব দেখা। দিয়ে আৰু।
মানে গম পাই যাই ন, উম। তেনেকেইতো মানুহবিলাকে গম পায়, কি হয় কি নহয়। সেইটোয়ে বেয়া আৰু মানুহ বিলাকৰ। চবে হেৰি কৰিব নালাগে, নিজৰ এটা ৰাখিব লাগে নিজস্বটো।
উম।
চব দেখাই দিয়াতো আৰু হেৰি নহয়।
বাকী তুমি ৰিলচ, তিলছ বোনোৱা নে নাই?
নাই, নাই মই এই আগতে বনাইছিলোঁ। লকডাউনৰ সময়ত টিকটক কিবা কিবি এই। অ টিকটক বনাইছিলোঁ আৰু তেতিয়া, এতিয়া নাই। এতিয়া নাই আৰু, তেতিয়া এ তেতিয়া মানে নতুন নতুন ন সেইবিলাক।
গম পাইছো।
তেতিয়া মানে পোৱালি দেখো এনেকে, আমাৰ ঘৰতে আমি গোটেই কেইটা পোৱালিব বিলাকে মিলি পেলাই বনাও। ইটো বনাও, সিটো বনাও, এতিয়া নাই এতিয়া অ বন্ধ ঘৰত থাকো। দিনটো কি কৰো, কি নকৰো, এ কৈ থাকো আৰু। এতিয়া মানে এতিয়া মন নাযায় আৰু কবলে অ চবৰে থাকে।
বোলে
অ তাকে মই আগৰ ভিডিঅখিনি ওলাই ললে, একদম মানে হাঁহি হাঁহি পেট বিষাই যায়।
জমনি জমনি হয় ন।
কেনেকা আছিলো, কেনেকা হৈ গলো এতিয়া আৰু।
অ সঁচাই। কি আছিলে কি হল, সেই তেতিয়াৰ পৰাই কব গ'লে অনলাইন পঢ়া, কিবা পঢ়াটো বেছি হ'ল।
হে তেতিয়া পৰাই আহিলে আৰু
অ মোবাইলত পঢ়াটো তেতিয়াৰ পৰা মানে মানুহবলাকেও হেৰি দিবলৈ ললে ইউটিউবে ইউটিউব বা কিবা হওক হয়
এনে আগতে তেনেকা সেইটো ইমান এাৰ নাছিলে সি তেতিয়াৰ পৰা আহি গ'ল আৰু
মানে আছিল যদিটো মানে চবে তেনেকে গমো নাপাইছিলে ন এ তাৰ পিছত মানে লাহে লাহে আৰু এতিয়াতো পুৰা অনলাইন পঢ়া কচিং হোৱা কিবা লোৱা চব টো অনলাইনে হৈ যায় আৰু
উ আজিকালি চব অনলাইন ঘৰত থাকিয়ে চব কাম কৰিব পাৰিম
ভালো বাৰু পঢ়াটো ক্ষেত্ৰত ভাল কিবা নোৱাৰি
অ‌ ভাল ভালো বাৰু তে এতিয়া তুমি যত ইমান টাইম টাইম ৱেষ্ট কৰাছে যদি তোমাৰ ঘৰতেই হৈ যায় সেইটো কাম
অ সেইটোৱে সেইটো এতিয়া কিবা বোলে নোৱাৰেও পঢ়াটোক লৈ বোলে কিবা পাৰা নাই বুজা নাই মানে পিছদিনাখন স্কুল বা কলেজত ৰখিব নালাগে আৰু কাৰোবাক সুধিম বুলি ন মোবাইলটো আছিল যে হাতত নি যে ওলাই ল'ব পাৰি আৰু
হয়টো
কি বুজিলো কনে কটাই ভালো বাৰু তেনেকুৱা হলে সেইবিলাক সেইবিলাক তেনেকে ইউজ কৰিব লাগে আৰু
সেইটোৱে ভালটোত ইউজ কৰিলে ভাল নিজৰ কাৰণে ভাল
অ সেইটোৱে তেনেকে ইউজ কৰিব লাগে আৰু ভালকে বেয়া বোৰত ইউজ কৰিব নালাগে
উম
উম
আকৌ এ আইত ভিডিঅ' চিডিঅও বনোৱা নহয় হেগাল আহে
উ অ অ এইবিলাকে কিছুমানে এ আই তটো মিচ ইউজ কৰি দিয়ে না
অম
সেইটো কাৰণে বেয়া আৰু
হয় মাজতে কিবা এটা ট্ৰেণ্ড ওলাইছিল নহয় কিবা বাই এগাল আছিলে বাৰু তেওঁ
অঁ
গিবলি তাৰ পিছত আকৌ কিবা কিবি
অ সেইবিলাক ফটো বিলাক হেৰি কৰে যে ফটো চ্বপ কৰি দিয়ে ভালে এ আইটো ভালকে ইউজ কৰিব পাৰিলে ভাল এ আই ভাল। পাব পাৰি দিলে এবাৰ উ কিন্তু মানে এডভান্স হৈছে ন বস্তুতটো ত এতিয়া মানে এইতটো চবইতে লাগেই।
উম কিন্তু বেয়া আৰু সেইয়াই তোমাৰ প্ৰাইভেট বুলি একো নাথাকে আৰু।
অ নিজৰ সেইটো এনেক প্ৰাইভেচিটো নোহোৱা সেইটো মানে মেইনটেইন কৰিব জানিব লাগে আৰু
উম
ইমান হেৰি নোহোৱা হৈ গৈছে আৰু এ নহ'লেও এতিয়া মানে সেই আৰু চব বস্তু এ আইটে হ'ব আৰু লাহে লাহে।
অ এতিয়া চাকৰি তাকৰি যিয়েই হওক চব কাম এই আইতে হ'ব আৰু সেইকাণে শিকিও থব লাগে বাৰু এইটো এই আইটো দেই
অ', মানে এইটো বিষয়ে জানিব লাগে। নাজানিলেওঁ তেনেকেই অ'।
এতিয়া ইমান খিনি আহিয়ে আছে, আৰু পিছলৈও আহিব। জানি থোৱা ভাল আৰু নিজৰ কাৰণে।
এআইক লৈ পেলাই মানে এতিয়া মানুহ বিলাকৰ চাকৰি ওলাব আৰু কিবা ওলাব।
উম।
মানে সেইবোৰ নাজানিলে চাকৰি আকৌ মানে একো বস্তুটো একো হেৰিও নাপাব। জবো নাপাব।
হা সেইটোৱেইটো।
এ আই ওপৰত মানে জানিলে তেতিয়া হেৰিটো হয় আৰু খালী সেইয়া চব কম্পিউটাৰতে আৰু ন'!
চব অনলাইন আজিকালি।
উম, কম্পিউটাৰ অনলাইন। নহয় আজিকালি চব একদম একোৱে বাকী নাথাকে। যি মন যায় তাকে অনলাইনত কৰিব পাৰে।
উম।
অ', সুবিধা বাৰু মানুহৰ কাৰণে।
উম, টাইমটো বাচিও যায় আৰু সেইটো ভাল।
অ', সেইটোৱে, সেইটো ভাল। ইমান হেৰি কৰিব নালাগে আৰু কষ্টটো নহয় মানুহৰ, উম।
টাইম লাগে এতিয়া তোমাৰ ধৰি লোৱা কম টাইমতে হয় আৰু।
অ', সেইটোয়ে কম টাইমত হৈ যায়। তাকে আৰু। বাকী তুমি হেৰি কৰি আছা ন' এতিয়া, এ আইৰ ওপৰত কৰি আছা ন'?
অ', অ'।
অ', কোচ ভালেই কৰ এআই ওপৰতে কৰিছা দিয়া।
উম।
ফিউচাৰৰ কাৰণে চাৰ্টিফিকেট খন কামত আহিব।
অ', সেইটোৱেই আৰু কৰ্চটো ফ্ৰী ন' তাতে ত' কৰিব পাৰি আৰু।
অ', মানে জানিব লাগে ন' এআইটোৰ ওপৰত আজিকালি, নহ লে একোৱে নচলিব কি হৈ যায় কি হৈ একো গ'মেই নাপাম।
উম।
মানে মোবাইলটোতো এয়াই হৈ গৈছে আৰু পুৰা।
সেইটোয়েইটো একো নৰ্মেল অকমানো যদি নাজানো আৰু তেতিয়া পিছত
অ', নৰ্মেল বেচিক খিনি জানিব লাগে আৰু এতিয়া। সেই আজিকালি আৰু কি চাৰ্টিফিকেট কৰ্চ বিলাক হৈ থাকে ন'! অনলাইন ৱেবচাইটবোৰত। সেইবিলাক কৰিব লাগে কৰি দিব লাগে, মানে গভমেন্ট সেইটো চাই ল'ব লাগে আৰু।
উম, উম।
গভমেণ্টৰ পৰা এপ্ৰোভেল আছে নে নাই লিংকটোত, অ', কিছুমানে বহুত ফেক থাকে ন' সেইবোৰত লে বেয়া কিন্তু মানে তুমি চাই চিতি মানে এইবিলাকত ভাল সেইবিলাকত তেতিয়া স্কিল বিলাক শিকি থলে জানিব পাৰি ন'! অ', সেইটোয়ে কামত আহে পিছত, আহ। তাকে আও তেনেকে এতিয়া চলাই নিব লাগিব চলি যাব লাগিব আৰু
উম
এ আইৰ লগত
দাকে দিয়া ভাত কি কি ভাত তো হোৱা নাই চাগে এতি যা দেৰি
নাই নাই এদেখোন টাইম আছে বাৰডে ভাত বনাবলে
অ আচ্ছা তাকেই কালি যাবানে নাই
উম যাম যাম তুমি
যাবা অ যাম কালি আছে
অ
দিয়া ঠিক ঠিকে আছে এতিয়া ন অ অ দিয়া